উম, ভালেই কোৱা?
অ', কোৱা কত আছা?
এ, গৰম দিন যে এই গছৰ তলত বহি আছো কিতাপ এখন লৈ।
অ, কিতাপ লৈ বহি আছা, অ', অ', অ'।
ঠিকেই কৈচা চেঙি মনা
হা?
ঠিকে কলে, অকল কৰি পিনি কৈছো মানে
আহ, তাকে, তাকে, তাকে ডিছকাশচন অলপ কৰিলে ভাল আৰু ন, একজাম, একজাম অ, চাম বাৰু হেৰি একজাম আহি আছে, ন।
একজাম অ, আহিছে, আহিছে।
অ, একজামৰ কাৰণে অলপ প্ৰিপেয়াৰটো কৰিছে চাগে।
নকো, নহয়, নহয় আ, চব মানে বহুত কম্পিটিশন হাই লেভেলৰ হৈ, গৈছে।
উম, বহুত চৰলি চাব লগগীয়া হয়, ন, বস্তুবোৰ।
আজিকালিতো কি, ক'ম আৰু চায়ে থাকিব লাগিব, চায়ে থাকিব লাগিব।
অ, আচ্ছা, আচ্ছা কি এনে কি চাই আছিলা।
উম, অলপ ফিষ্টি চাই আছো।
ন', অ', কি মই চাগে, কিবা ক, তুমি ক'লে মানে মোৰ অলপমান হ'ব। কি চাই আছ বাৰু।
এ, ব্ৰিটিছকলে অহা মানে, কেনেধৰণে আহিছিলে কি কবলৈ আহিছিলে।
অ', অ', হয়।
জানা নেকি, ব্ৰিটিছকলে কি কবলৈ আহিছিলে প্ৰথম মানে ভাৰতত মানে।
ৰাজত্ব কৰিবলৈ ক'ব লাগিব।
অ, ৰাজ, ৰাজত্ব অ, সেইটো সষ্টি, সষ্টি লোৱা নাই, ন, ত
অ, ই্ত নাই লোৱা মই এ, অলপ চলপ জানো আৰু। কি পঢ়ি, এনে, কি চাই আচা? কোৱাচোন, ক'ৰ পৰা আৰম্ভ কৰিছা, কেনেকৈ কি
কেনেধৰণ আহছিলেপা পানীল প্ৰথমতে
উম।
নিজৰ কৰাৰ লগতে সিহঁ মে, অপনে খেলাব কৰিলে, অপন বে কেইটা
উ, হয়, হয় একচেলি সেইটো লষ্য লৈ আহিছে। ছিল বেপাৰ বাণিজ্য লৈ কিনে আহিছিলে, কিন্তু পিছত সিহঁতৰ ম, মাইটো হেৰি হৈ। সিহতি এইটো ৰাজত্বৰ
অ, ৰাজত শাসন ভাত ললাবলৈ চিন্তা হেৰি কৰিলে।
অ, শনভাৰবোৰ কেনেধৰণে কি কৰিলে মানে, কেনেকৈ মানে লিগেল, লিগেল প্ৰচিডিৰ কিছুমান হেৰি কৰিলে বাৰু, তাৰপিছতো উল্টা, পুল্টাকো কামো কৰিলে হয়নে, নাই।
উ, উ, কিছুমান ব্ৰিটিছ হভোৱাৰ কাৰণে, ভাৰতত কিছুমান মানুহে বা কিছুমান মানে ভাল হ'ল। লাগিব কিমান বেয়া হ'ল ভাল, দেখো চুবিধা থাকে বাৰু।
উ, ত, কেনেধৰণে আৰম্ভ কি, কৰাচোন।
প্ৰথম কথাটো হ'ল মানে, ব্ৰিটিছসকলে, এইটো প্ৰথম মানে গগৰ্ণ জন আছিলে ত, মানেন্ত বংগলৰ প্ৰথম হেৰি নহা আছিলে ন।
অ, বেংগল উম, তেতিয়াতো এখন বেংগল বুলি কৈছিলে আমাৰ অসম হেৰিডোখৰ।
উম।
উ, জেনেৰেল অফ, বেংগল আছিলে নেকি প্ৰথম ন।
ৱ, হি, বুলি ক, আছিল।
আহ, কিমান চন মানত বাৰু এইটো।
এইটো তেসত্তৰ, সোতৰশ, তেসত্তৰ চন মানত।
অত, তেখেত, ভেভেট থ, মানে
উম। অ, তেখেতে মানে অ, তেখেতে মানে ইও কঠিয় পাছে। আ এইটো কি নাম এছিয়টিক চচাইটি অফ বেংগল বুলি কিবা এটা আছিলে।
আহ আহ চ আচ্ছা আচ্ছা আচছা আহ।
উম',
তাৰ লগত আৰু কোনোবা আছিলে নেকি?
অ', অ' তাৰ লগত আছিলে। এইটো কিবা নাম আছিলে দ চাৰ্লছ কণোৱাল অ' সেইটো নহয় বাৰু এই এই কিছ অ উইলিয়াম
অ', উইলিয়াম জনচ আছিলে। ন হয়। অ',
তাৰ পিছত হে মানে লত কনালিছ অ', লত কণালিছে মানে পিছ পিছজন আছিলে। তাৰমানে গোনথাল
অ', অ' হয়।
এনে কিবা জানা নেকি মানে কৰ্ণালীছে কিবা কিবা বন্দোবস্ত কি কৰিছিলে। সটো চিঞ হৈছে এই বন্দবস্তৰ বিষ
অ', ইমান মই যোৱা নহয় মানে তুমি কোৱা না কোন আছিলে। এজন কি নাম আছিলে নামটো?
উম চাল কনোৱালিছ দিব লাগিবতি
চাল গৰ্ণ মাৰিছ ন
অ', অ' হয়। ক কৰ্ণোৱালিছ হয়। হয়। অ' এনে অ' ই আছিলে। হেৰি নেকি উ' উম'
কিবা বেংগল মানে আৰু বিহাৰত আৰু বেংগলত হেৰি কৰিছিলে চাগে ন প্ৰথম
বন্দবস্ত কৰিছিলে।
অ', অ'।
তেখেতক মানে মানে যিটো মানে আছিলে। ন কৰ্ণোৱালী যিজন আছিলে ন
আহঁ।
তাৰপিছত মানে ভাৰতৰ মানে' হে চিভিল চাৰ্ভিচটো মানে আৰম্ভ কৰিছে দেই। এইিটো আই এছ আই পি এছ বুলি কয়লে। সেইকাৰণে তেখেতক মানে, অ' তেখেতৰ সেই কাৰণে মানে ভাৰতৰ মানে চিভিলি চাৰ্ভিচৰ ফাৰডাৰ বুলি কোৱা হয়। তাত
অ ', অ' হয়। হয়। হয়। অ' পাইছো তো পাইছো। অ',
উম', তাৰপিছতো মানে, এইটো যিটো মানে, কৰ্ণোৱালীছে ন মানে, তেখেতৰ মেইন মানে ভাৰতত কাম সেই মানে, এই পাৰ্মিণ্ট চছেটেলমেণ্ট আৰু এই চিভিল চাৰ্ভিচৰ মানে ইম্পটণ্ অদান আছে।
অ', হয়।
তাৰপিছত আছে। এজন কি নাম আছিলে, ইমান ইহঁতি ইমান কাম কৰা নাই বাৰু। মে জন চু, কি কি আছিলে?
অ', জন, জন, চৰ আচ্ছা আচ্ছা। তাৰ নামটো আছে মানে খালি এনে ত পাওঁ মানে ন
অ', কিন্তু ইমান মান তাৰ বিষয়ে ইমান হেৰি নাই মানে অৱদান নাই তাৰমানে, ইমান তেনেকে এটা ওৱেল এ চেলি কিবা এজন আছিলে নে?
অ', ৰিচাৰ্ ৰিচাৰ্ডাল চ কি কি তাৰ কিবা এটা আছিলে নেকি? কিবা ছাবচিডাৰী এলায়েস
আহ, উম তাৰ বিষয়েতো অলপ সেই দুটা আহে বাৰু, এই চাবচিডিৰী এলায়েন্ঞ্চ কিবা আৰু ই মানে কিবা হায়দৰাবাদ মাৰাঠা এইবিলাকত কিবা কিবি বনাইছিলে।
অ, কিবা অ, হেৰি কলেজ এখন কিবা কলকাতাত হেৰি কৰিছিলে নহয় সি।
অ', অ', হয়-হয় মানে এই ৱেলছেলিয়াৰ আৰু হেৰিও কৰিছিলে নহয়, এইটো অ', অ', কলকাতা হেৰিয়ত উলিয়াম ক বনাইছিলে কিবা
অ', ফৰ্ড উইলিয়াম কলেজ বুলি এখন কলকাতাত হেৰি কৰা নাই জানো?
অ, এনেই কিমান চনত হেৰি কৰিছিলে এইটো?
এইটো ওঠৰশ কিমানত, ওঠৰশ চনত চাগে। অ, তেনেকৈ পাইছোঁ চাগে, অ',
এনেকে আমি মানে এতিয়া অ, কি হম মানে, মেইন মেইন যি-যি-যিকেইজন মানে অৱদান আগবঢ়াই গৈছেতো
অহ'
তাৰ বিষয়ে অলপ আলোচনা কৰো তেন্তে
ঠিক আছে, ঠিক আছে, অ', উম,
আৰু এজন আছিলে, লৰ্ড হেষ্টিং, লৰ্ড হেষ্ট ষ্টিং বিষয়ে কিবা জানা নেকি? অলপ ক'ব নেকি দুশাৰীমান?
তাৰ হেৰিটো মানে এ, কিবা ইমান বেছি জনা নাই বাৰু তাৰ বিষয়ে কিন্তু, কিবা কিবি টপিক আছিলে তাৰ।
অ', লৰ্ড হেষ্টিঙে মানে হেৰি কৰিছিলে, কি কয় এইটো কিবা ৰাই বাৰী চিষ্টেমটো আনিছিলে। উম, আমাক, অ', সেইটোৱে। সেই তেখেতৰ, সেই মাদ্ৰাজ, মুম্বাই এইবিলাকত মানে অসমতো হেৰি কৰিছিলে, কিন্তু মানে, অপৰণ কৰিছিলে মাদ্ৰাজ, অসমৰ অলপ কিছুমান
উম,
উম,
অ',
আৰু আৰু আছিলে, এইটো কিবা মানে কি বুলি কয় ল-লৰ্ড ৰিপন, লৰ্ড ৰিপনৰ বহুত এজন ভাল শাসক আছিলে, তাৰ তেখেত মানে গৱৰ্ণৰ জেনেৰেল আছিলেটো, তেখেতৰও মানে বহুত খিনি অৱদান আছিল। ছে বাৰু, লৰ্ড মানে ফাইডৰ ফাডাৰ বুলি কোৱা হয় নেকি বাৰু, মই সেনেকে মনত আছে তাৰ অলপ
অহ', লৰ্ড ৰিপন? আচছা আচছা। তাৰপিছত অ, 'হয়' 'হয়' 'হয়' অ, হয়, চাব লাগে এই বোৰ বস্তু, কিছুমান বস্তু মানে এ হেৰি হয় ন' কি বুলি কয়, বহুত ইম্পৰ্টেন্ট জানা নাই? সৰু সৰু টপিক কেইটা কেতিয়াবা দি দিয়ে। উম, আৰু এজন আছ লে যে, আহ' লৰ্ড আ-আমচাৰ্ড নে কি বুলি কিবা তেনেকে এজন আছিলে। তেতিয়াই চাগে সেইটো সময়তে ই-ইয়াণ্ডাবু সন্ধি কিবা কিবি মানে হেৰি হৈছ
হৈছিলে অ, কিবা এই তাৰ কিবা এটা আৰু এটা হৈছিলে নহয় কিবা এ প্ৰথম মানে এংল'ৰ বামি চোৱা হৈছ
অহ', ইংলো বামিচোৱা আটচা অ',
অলপ মাজে মাজে কিছুমান ভুল হৈ যাব সেইটো মানে
নাই নাই অলপ ডিচকাছ কৰিলে গম পোৱা যায় ন'। সেইটো খালি সেইখিনি, এনেইতো ইয়াণ্ডাবু সন্ধি হেৰিটো এইটো এইটিন টুৱেন্টি ছিক্সত নে কিমানত হোৱা নাছিলে জানো? এইটো প্ৰশ্ন ব, ইয়াণ্ডাবু সন্ধিত এইটো ৰ ৰ মনত নপৰে নহয় ভালকে, কাৰ কাৰ মাজত আছে? এই বাৰো
এইটো কিবা ব্ৰিটিছ আৰু ৰ্বামা সকলৰ মাজত হৈছে।
আহ ব্ৰিটিছ আৰু ৰ্বামাৰ মাজত ইয়েচ। ইয়ান্দাবু সন্ধি। হয় হয় উম এইটো অ'এইটো আহি থাকে ন, এইটটিন টুৱেটি ছিক্সত এইটো বুলি মানে প্ৰায় প্ৰায় মানে পাই থাকো মানে ইয়ান্দাবু সন্ধি, ফাৰ্ষ্ট ইয়ান্দাবু সন্ধি কেতিয়া হৈছিলে?
আজিকালি কি হ'ল আজিকালি প্ৰশ্নবিলাক বহুত কাট কিটিকেলি কাটে প্ৰশ্নবিলাক।
অঁ
মানে ইয়ান্দাবু সন্ধি মানে কাৰ দিনত হৈছিল বা কোনজন গভৰ্ণৰ জনেৰেলৰ দিনত হৈছিল আহি যাব পাৰে। এনেুৱা
হয় হয়। তাৰপিছত গভৰ্ণৰ জেনেৰেল অফ হেৰি তাৰপিছতো জেনেৰেলটো অ' হেৰি হৈ যায়, তেতিয়া আগতে বেংগল আছিলে তাৰপিছত ইণ্ডিয়া হ'ব চাগে।
অ' ইণ্ডিয়া হৈ যায় অ', থাৰ্টি ওঠৰশ থাৰ্টি থাৰ্টি থ্ৰী চনৰ পৰা, তাৰ মানে বস্তুটো অ' মানে মানে ইিয় হৰিত বনাই দিয়া আকৌ যেনে বনাই দিয়ে
অ' হয় হয়। তিয়া ওঠৰ এইটটিন থাৰ্টি থ্ৰী তেনে ন।
হ প্ৰথম গভৰ্ণৰ য বেংগল বুলি ক'লে মানে
ৱাৰেং হষ্টিঙৰ ৱাৰেং হাষ্টিঙৰ নামতো আহিব প্ৰথমতে ন। যদি আমি ইণ্ডিয়া বুলি কওঁ ৰ্ফাষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া বুলি ক'লে মানে কি ক'ব লাগিব?
ৰ্লড উইলিয়াম বেণ্টিং দিব লাগিব।
অ' তেতিয়া ৰ্লড উইলিয়াম বেণ্টিং, তাৰ হেৰিটো ইয়াৰটো কোনটো সময়ত হৈছিলে বাৰু তেনেহ'লে?
তাৰ ইয়েতো মানে সি ক'ব গ'লে মানে সেই ওঠৰশ তেত্ৰিশ চনততো। মানে সময়ত মানে চা চনতে হৈছিলে চাহাহ। তেনে এনে-এনেকেতো কেইবাখনো আছে, মানে চাৰিখন নে কেইখন আছেটো চাটাৰ
অহ অঁ অঁ
নাপাইহি মানে।
অঁ আচ্ছা আচ্ছা।
এতি উইলিয়াম বেনটিঙে মানে কিবা নেকি তাৰ সি কিবা এটা বুত কৰি থৈ গৈছে কিছুমান কাম।
তাৰ কিবা ইণ্ডিয়ান প্ৰেছৰ হেৰি এলভেটৰ কিবা হেৰি আছিলে নেকি বাৰু?
অ' মানে লেবেটৰ ইণ্ডিয় অ' লেবেটৰ অফ ইণ্ডিয়ান প্ৰেছে মানে সি সাধা ল পাৰ তা মানে জ-জনা যায় তাৰমানে। আৰু এটা আছে নহয় আৰু তাৰমানে এটা ইম্পৰ্টেণ্ট কাম। তাৰ সতি কিবা সতি পথা কিবা আছিলে নহয় কিবা এটা।
আহ সতিপথা অ' আচ্ছা আচ্ছা, সি আন সেইটো বস্তু হেৰি কৰিছিলে ন।
সেইটো মানে সি বন্ধ কৰিছিলে তাৰমানে।
অ' সেটু অ' বন্ধ কৰিছিলে, সতি দাহ আচ্ছা আচ্ছা আচ্ছা ইয়েচ।
এ এ উইলিয়াম বেণ্টিঙে সি অকলে ক'ৰা নাছিলে, কিন্তু তাৰ ভিতৰত আমাৰ ভাৰতৰ এজন আছিলে। এইটো ৰাজা ৰামমোহন ৰাই শুনিছো।
অ' হয় এ ৰাজা ৰামমোহনে।
আৰু মানে ৰ্লড উইলিয়াম বেণ্টিঙে বহুত কাম কৰি থৈছে মানে, মহিলাসকলৰ শিক্ষা প্ৰদান কৰা এই বিলাক তাৰে অৱদান আছিলে, অন্ধবিশ্বাস নাইকিয়া কৰা, কু সংস্থা নাইকিয়া কৰা, এইবিলাক আছিলে তাৰমানে।
অহঁ উম হম হম
পিছত মই অলপ মনত নাই। ৱা মানে আৰু আছে, আৰু
অ, তাৰ বহুত অৱদান আছে ক'ন।
আছে, আছে আৰু তাৰ মানে, তাত তেখেত মানে বহুতখিনিয়ে' সেইটো সময়ত হেৰিও আছিলে নেকি আৰু এটা ম মই ভাৰতৰ প্ৰথম ৰেলৱে ব্যৱস্থাটো আছিলে নেকি, ওঠৰশ তেপন্ন চনত এইটো, তাৰ শাসন খাওতে হৈছিলে নেকি বাৰু?
তেপন অ'।
মুম্বাইলৈ গৈ, পাই ৰেলৱেৰ ব্যৱস্থা পোৱা নাছিলে, জানো।
অ', অ', তাৰ দিনত আছিলে নেকি এইটো?
অ', অ', ওঠৰশ তেপন্ন চন মানত যদি হৈছিলে, যদি হৈছিলে তাৰমানে ৰেলৱাইটো। তেল ব্যৱস্থাটো তাৰমানে সেই চনটোতে সি, শ, তাৰ শাসনভাৰ আছিলেতো। ওঠৰশ তেত্ৰিশ চনৰ পৰা, আৰু ওঠৰশ আঠন চনলৈকে তো।
অ'।
সেইটো কাৰণে, তাত দিনতে হৈছিলে।
এইটো তাৰ উইলিয়াম বেনটিঙে আছে, নেকি?